হেল্ল'
হেল্ল'
অ কি কৰি আছা
এইয়া আছো আছোঁ এনেই আছোঁ
পিছত খোৱা লোৱা হ'ল ভাত পানী
উম উম হল দিয়া তুমি খালা
মই মাতৰ খালো খাই এনে আছো বহি বহুত গৰম তাকেতো বতৰকে নু কোৱা
বতৰ এধ ঘন্টামান গৰম দেখোন-
একদম তাম ৰোদ দিয় আছে একদম ন এইগেইদিন
এতিয়া অলপ বাৰু হেৰি হৈছে পদতটো- হলেও দিনত তামাম গৰম আজি-
তাকেতো এ তাকে মই ভাতটো খাই এনে বহি বহি চিন্তা কৰিছিলো এতিয়া মানে আকৌ এডতো আৰম্ভ হ'ব কোনোবা দিনৰ পৰা
অ অ!
তাকে এয়া মানে বহুত ল'ৰা ছোৱালীয়ে মানে এ ডি আৰ ই কাৰণে পঢ়িও আছে কিছুমানে এডি এ ডি আৰ ই দি থলে চাকৰী আকৌ সেই চাকৰি পাইছিলে দি আকৌ আমাৰ অসমতো বহুতখিনিয়ে তোৰ ইফালে নিবনুৱা হৈ আছে মিছাকে তাৰ মানে অসমৰ মানে বৃহৎ সমস্যা আহি গৈছে নিবনুৱা সমস্যাটো আমাৰ
উম উম!
তাকে এতিয়া সেইবিলাক কথা ভাবি ভাবি আছোতো লগতে অলপ আলোচনা কৰো।
অ মানে সেই হেৰিয়া ধৰ অসমৰ ভৱিষ্যতৰ বিষয়ে অলপ হেৰি কৰিব খুজছে
অ সেইটো এ সেইটো এ!
উম উম আচ্ছা। কি বুলি ভাবা নহ এনেই অসমৰ ভৱিষ্যত কেনেকুৱা হ'ব পাৰি?
অসমৰ ভৱিষ্যতটো এটা ক'ব গলে মই যিটো দেখিছো তোমাৰ আজিৰ পৰা যিটো মানে পোন্ধৰ বছৰ আগত যেনেকুৱা আছিলে অসমখন
উম উম!
মানে সপ্তাহত এদিন দুদিন চকা বন্ধ অসম বন্ধ হৈয়ে আছিল। ইফালে স্বাবিছ জানুৱাৰী হওক পোন্ধৰ আগষ্ট হওক এনেকুৱা সময়ত মানে দহখন জেগা হওক অসমৰ চাৰিখন পাঁচখন জেগা মানত মানে বম বম মাৰি ওলাই কৰবাত বিস্ফোৰণ হয় কিবা হয় তেনেকুৱা মানে তোমাৰ সন্ত্ৰাসবাদীৰ বহুত মানে আতংক আছিলে অসমত সেইবোৰ মানে দেখিছিলো আৰু এটা মানে পোন্ধৰ বছৰ আগতে।
উম উম!
এতিয়া সেই ওচৰত চাব গলে মানে অসমখনত এতিয়া সেই সেই অৱস্থাটো মানে নাই মানে। বহু খিনি মানে আগ আগবাঢ়া দেখা পাইছো বহুত খিনি উন্নতি হোৱা দেখা পাইছো।
ভালপাই যিদৰে আমাক হেৰি কৰি আছিল অশান্তি কৰি আছিল এটা সময়লে। এতিয়াতো হেৰিতো ৰাষ্ট্ৰভূম গয়ো ইয়াক হেৰি কৰি থৈ দিছে। নিষিদ্ধ সংগঠন কৰিলে বাৰু সেইটোত এতিয়া ধৰ সেনেকুৱা ধৰণৰ হেৰি নহয় তথাপিও যে আজিৰ সময়ত যিটো ধৰ হেৰি হয় চৰকাৰৰ কি বুলি কম এতিয়া এইটো ষ্ট্ৰেটইজিকটো বিকশিত ভাৰ মানে বিকশিত ভাৰত বিকশিত অসম তাৰ জৰিয়তে বহুত কাম কৰি আছো। এতিয়া আমি দেখিলো যে জি টুৱেণ্টি হ'ল
হয়।
অসমত হ'ল ইমান ডাঙৰ এটা বস্তু যিটো কেতিয়াও আমি ভবা নাছিলো যে অসমৰ নিচিনা ঠাইত জি টুৱেণ্টিৰ দৰে অনুষ্ঠান এটা অনুষ্ঠিত হ'ব।
ঠিকেই কৈছা একদম।
টো হেৰি কৰিব যায় চৰকাৰে সেইটো মই ভাবো এটা মাইলৰ খুঁতি আৰু।
উ
নতুন প্ৰজন্মটো মানে ধৰ অসমৰ নতুন প্ৰজন্মটোক এটা নতুন উদ্যোগমুখী যিটো চিন্তাধাৰা তাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি মই ভাবো চৰকাৰে
উম উম মোৰো এতিয়া কবলৈ গ'লে তেনেকুৱাই তোমাৰ অসমতো এতিয়া ক'ব গ'লে আমাৰ অৰ্থনৈতিকভাৱে অসমখনতো বৰ্তমান আমাৰ ভাৰতত যিমানখিনি ৰাজ্য আছে সেই ৰাজ্যসমূহৰ তুলনাত এক নম্বৰত থকা বুলিয়ে ক'ব পাৰি কাৰণ তোমাৰ এতিয়া বৰ্তমান বহুত ডাঙৰ ডাঙৰ বিদেশী দেশী যিবিলাক কোম্পানী আছে আমাৰ অসমত আহি স্থাপন হোৱা দেখা পাইছো সেই হিচাপে আমাৰ এতিয়া মই যখিনি দেখিছো যদি আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যদি ভালদৰে পঢ়া শুনা কৰিলে তেওঁলোকে সেই কোম্পানীসমূহত সংস্থাপনৰ সুযোগ লাভ কৰিব নিশ্চয় আৰু সেইটোত আমাৰ অসমৰ নিবনুৱা সমস্যাটো কমিব আৰু সেইদৰে চাবলৈ গ'লে কিভাৱে অৰ্থনৈতিকভাৱে আমাৰ অসমখন আগবাঢ়িছে আৰু তাৰোপৰি চাব গ'লে আমাৰ অসমখন এখন প্ৰকৃতিৰ ফালৰ পৰা অতি চহকী স্থান। কাৰণ ইয়াতে ক'ব গ'লে তোমাৰ আছে আছে এতিয়া মানে চবলৈ গ'লে তোমাৰ ইয়াতে এ আমাৰ এশিঙীয়া গড়। আটাইতকৈ বিৰল প্ৰজাতি প্ৰাণী যিটো মানে আমাৰ অকল অসমত পোৱা যায় জি কাজিৰঙা হাজঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এখন ৰাষ্ট্ৰীয় উদ্যানৰ আছে সেইখনো মানে অসমৰ এক অন্যতম পৰ্যন সল আৰু এইফ যি ক'ব যোৱা যে পাহাৰীয়া অঞ্চল হাফলাঙৰ দৰে পাহাৰীয়া অঞ্চলুত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্য তিব আহে তোমাৰ এইফালে কাজিৰঙাত আহে তোমাৰ মঠ মন্দিৰ বুলি কলে কামাখ্যা মন্দিৰৰ দৰে এটা শক্তি পীঠত মানে হাজাৰ হাজাৰ যিখিনি আছে আমাৰ ভক্তপ্ৰাণ ভক্তপ্ৰাণ উম এখন গুৰুত্বপূৰ্ণ শক্তি ধৰা যায় তাতে বিভিন্ন মানে দেহ দেশৰ পৰা আমাৰ সত্তখন ৰাইজ আহে আহি ইয়াতে এ পৰ্যটকৰ মানে সংখ্যাটো বঢ়াই দিয়ে উ বৃদ্ধি কৰে তাৰপিছত ইফালে তোমাৰ এ যিটো আমাৰ সেইটো তোমাৰ পৰ্যটকৰ পৰ্যটনৰ ফালৰ পৰা এনেকাঁ আমাৰ আগবাঢ়িছে তাৰোপৰি তোমাৰ ইফালে আমাৰ এই তৈল ক্ষেত্ৰত যিটো আছে ডিগবৈ তৈল সনেকে আমাৰ মানে এছিয়াৰ একমাত্ৰ প্ৰথম মানে হয়ত তৈল তৈল হব নগৰ। উম সেইটো যিটো আমি মানে অতি গৌৰৱ বোধ কৰোঁ সেইটোক লৈ
উম
তেনেকৈ অসমখনত আৰু আৰু যদি ক'ব যাওঁ আমাৰ অসমৰ মানে নকলে ন সেইটোৱে সেইটোৱে সেইটোৱে লেখত উম লেখত লব লগীয়া মানে সেইটো মানে যিটো অসমৰ মানে এ হাৰ্ট বুলি ক'ব পাৰি যিটো। যিটোৰ দ্বাৰা মানে অৰ্থনৈতিক মানে অসমখন অতি শক্তিশালী হৈ আছে ঠিক তেনেদৰে এতিয়া মানে চৰকাৰেও যথেষ্ট পদক্ষেপ লোৱা দেখা দেখা পাইছো অসমৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব দি
উম এফালে ধৰ ছেমি কণ্ডাক্টৰ আহিল আমাৰ ছেমিকনডাক্টৰটো হৈ আছে আৰু বিভিন্ন ধৰণৰ যিবিলাক মেডিকেল কলেজ আছিল মেডিকেল কলেজৰ সংখ্যা বঢ়াই আছে
বঢ়াই আছে ছেমি কণ্ডাক্টৰৰ দৰে যিটো মানে ডাঙৰ এটা কোম্পানী সেইটো মানে আমাৰ অসমত অহাটো মানে বহুত ভাগ্যৰ কথা কাৰণ যিটো সময়ত অকল তোমাৰ চেমি কণ্ডাক্টৰ য যিখন মানে ইণ্ডাষ্ট্ৰিকেল অকল তোমাৰ টাইৱানৰ দৰে এখন সৰু দেশে মানে ৰাজত্ব কৰাইছিলে কিন্তু এতিয়া আমাৰ অসমত এইটো স্থাপন হৈছে। আৰু তেতিয়াৰ পৰা এইটো আৰম্ভ হল হয় তেতিয়া আমাৰ অসমেও ইয়াটা হস্তক্ষেপ কৰিবলৈ সক্ষম হ'ব
একদম যথেষ্ট পৰিমাণে আমাৰ নিবনুৱা সমস্যা অকল আমি চৰকাৰী চাকৰি ওপৰত যদি নিৰ্ভৰ হৈ থাকো তেতিয়াহ'লে আমি কেতিয়াও এ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰো। যদি আমাৰ উদ্যোগীকৰণটো নহয় তেতিয়া আমি কেতিয়াও হেৰি হব নোৱাৰো। অৰ্থনৈতিক ব্যৱস্থা।
সেইটোে এতিয়া মানে আমাৰ যিখিনি অনুযোগ আছে তেওঁলোকৰ কৰিব লিব যে অকল চৰকাৰী চাকৰিকে চাকৰি নহয় তুমি প্ৰাইভেট মানে ব্যক্তিগতখণ্ডৰ যিবিলাক কোম্পানী হত তুমি লগা হলে সংস্থাপিত হব পাৰা বা তোমাৰ তাতে মন নাই তুমি নিজে কিবা নিজৰ কিছুমানৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুমি নিজৰ ঘৰত বাঁহ বেতৰো ব সঁজুলি তৈয়াৰ কৰিবা কাঁহ পিতলৰ সঁজুলি তৈয়াৰ কৰি তুমি নিজৰ এ উপাৰ্জন নিজে নিৰ্ধাৰণ কৰিব পৰা তেনেকুৱা বহুত উপায় আছে কিন্তু আমাৰ আজিকালি মানুহ ইনিক কেৱল তোমাৰ চৰকাৰী চাকৰি পৰি কিন্তু চৰকাৰী চাকৰি বুলি কলে আমাৰ অসম নিবনুৱা সমস্যা কেতিয়াও সমাধান নহয়।
সমাধান নহয় যদি আমি চৰকাৰী চাকৰিৰ ওৰত নিৰ্ভৰ হৈ থাকো।
উম উম সেইটোৱে তাকে আৰু ইফালে তোমাৰ অসমত তোমাৰ আটাইতকৈ সৰুণ নীতি এ উমানন্দ আৰু আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু মাজুলীৰ দাৰ সাহিত্যত সত্ৰ নগৰী বুলি কোৱা হয় তাত পৰ্যটকৰ যথেষ্ট সমাগম হয় ৰাসৰ সময়ত বিশেষকে
উম
আৰু এইফালে এতিয়া তোমাৰ অসমৰ উন্নতি বুলি কব গ'লে। তোমাৰ যি যিহেতু মই চৰকাৰৰ কথা কবলৈ যোৱা নাই কিন্তু তথাপিও এই পোন্ধৰ বছৰত বা দছ বছৰত তোমাৰ যথেষ্ট উন্নতি হোৱা আমি দেখা পাইছো। কাৰণ অসমখনত এটা সময়ত তোমাৰ এখন দলং নিৰ্মাণ কৰোতে তোমাৰ দুখনমান চৰকাৰ পাৰ হৈ যায় মানে দুটামান চৰকাৰ মানে নিজৰ ৰাজত্বকাল পাৰ হৈ যায়। এখন দলৰ সংখ্যে কিন্তু বৰ্তমান সময়ত তোমাৰ এটা ৰাজত্ব কালতে তোমাৰ দুখন তিনিখন দলং মানে হৈ উঠা আমি দেখা পাইছো দলং বুলিয়ে নহয় তোমাৰ এতিয়া যিটো লখত ল'বলগীয়া গুৱাহাটীত। এই গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যিটো আছে
টো হেৰিও পালে এইবাৰ কিবা এটা প
অ সেই পুৰস্কাৰ পাইছে সেইটো মানে ভাৰতৰ ভিতৰতে এক অন্যতম মানে এ চকু চৰহা অহা মানে চকুত লগা এটা সেই এয়াৰ এয়াৰপৰ্ট ৰ মানে কিতাপ অৰ্জন কৰিছে বহুত ধুনীয়া অঞ্চলটো তেনেকে অসমত মানে যথেষ্ট উন্নতি হৈছে এতিয়া ৰাস ৰাস্তা ঘাট কবলৈ গ'লে আগৰ দিনৰ যথেষ্ট উন্নত হৈছে
ৰাস্তা ঘাট এটা অন্যতম গুৰুতত আহ কি বুলি কম। কমিউনিকেশ্যনৰ ক্ষেত্ৰত অ
সেইটোয়ে সেইটোয়ে আৰু তোমাৰ এইফালে কবলৈ গলে চৰকাৰে পাৰালা কৰিছিল টো তথাপিও কৰিব লাগে চৰকাৰ বহুত খিনি আছে চৰকাৰ বুলি ক'লে নহ'ব অসমখন পৰিষ্কাৰ কৰি ৰখাটো পৰিষ্কাৰ কৰি ৰখাতটো অসম নৰ আমি দায়িত্ব লোৱাটো সেইটো আমাৰ নিজৰ যিখিনি সাধাৰণ জনসাধাৰণ আছে তেওঁলোকৰ দায়িত্ব এটা এটা আছে আ
তাৰ উপৰি আমাৰ এতিয়া হেৰি কি বুলি ভবা ধৰ সমস্যা কি বুলি ভাবা অসমৰ মেইন সমস্যা
এতিয়া সমস্যা হৈছে যে অসমৰ এতিয়া মূল সমস্যা ক'ব গ'লে যিটো আমাৰ বাংলাদেশী মানে ইয়াতে আছে যিখিনি বাংলাদেশী মানে ইয়াতে আছে অবৈধ মানে অনুপ্ৰৱেশকাৰী যিনি আছে আমাৰ মানে অসমখনৰ একে গুৰিৰ পৰাই মূল সমস্যা সেইটোৱে মানে তেতিয়ালৈ পৰিলক্ষিত হোৱা দেখা দেখা গৈছে
উম প্ৰত্যেকটো সময়তে মানে আমি যুঁজিব লগা হৈছে
যুঁজিব লগা হৈছে যেতিয়া, হয়, উম উম। অ ভাষা বুলিও মনত পৰিছে, অলপতে এতিয়া আমাৰ ভাষাই ধ্ৰুপতী ধ্ৰুপতী সেয়া পালে নহয়।
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা।
মৰ্যদা পালে তাপাছত এতিয়া তোমাৰ লগতে বহুতখিনি আমাৰ মানে অসমৰ স্থানে এই জি আই টে গো পাইছে
অসমৰ অ এইবাৰ উ বহুত এইবাৰো পাইছে বহুতখিনি বস্তুেৱে ধৰ আমাৰ জাতি জনগোষ্ঠীৰো বিভিন্ন ধৰণৰ আৰ্নয় হওক এইবিলাকে ধৰ হেৰি পাইছে জি আই টেগ পাইছে এটা এটা ভাল হেৰি হয়।
হয় এতিয়া মানে পৰিলক্ষিত হে কোৱা হয় যে তোমাৰ মই যে ক'লো পোন্ধৰ বছৰ এই পোন্ধৰ বছৰত মানে তোমাৰ যোৱা দহ বছৰ মানে অসম খনৰ মানে এক মানে অতি দ্ৰুতগতি মানে আগবঢ়াটো দেখা দেখা গৈছে। অতি দ্ৰুত গতিত, কিন্তু সমস্যা বুলি ক'লে এটাই সমস্যা আমাৰ উন্নতি হওক উন্নয়ন হওক আমি তাতে একো বাধা প্ৰয়োগ নকৰো কিন্তু যাতে প্ৰকৃতিৰো আমাৰ চৰকাৰখনে ধ্যান ৰাখে গছ গছ কাটি আছে যিহেতু দেখিছোই দীপৰ বিলৰ পাৰ যিখিনি গছ আছিলে এতিয়া কাটিছে পুখুৰী পাৰৰ গছ কাটিছে, তেনেকে তাতে প্ৰকৃতিক আমি ক্ষতি কৰি নকৰাকে যাতে
প্ৰকৃতিক যাতে কোনো ধৰণৰ হেৰি নকৰে প্ৰকৃতিক প্ৰকৃতিৰ ঠাইত থাক কাৰণ আজিকালি চৰকাৰে যিবিলাক নতুন নতুন হেৰি আঁচনি আনিছে সেই আঁচন বিলাকৰ প্ৰায় ধৰে আমাৰ পশ্চিমীয়া সংস্কৃতিৰ হেৰি হয় যিমানবিলাক নতুন নতুন এ প্ৰকল্প হৈ আছে ত মই ভাবো যিদৰে প্ৰকল্প বিলাক পশ্চিমীয়া হেৰি আনিছে ঠিক সেইদৰে যাতে প্ৰ প্ৰযুক্তিবিদ্যা বিলাকো যাতে হেৰি হওক যাতে গছডাল নাকাটি গছডাল গুৰি পৰা উভালি নি আকৌ অন্য জেগাত যাতে স্থাপন কৰিব পাৰি সেনেকুৱা এটা ব্যৱস্থা হেৰি কৰক।
ত এতিয়া মানে আমি যদি একফালৰ পৰা চাব যাওঁ অসমখন যথেষ্ট আগবাঢ়িছে আৰু ধক তাৰ এটা আমি অতি অৰিহণা যোগাব লাগিব চৰকাৰে যোগাব লাগিব আমি উ সমাজ চৰকাৰে উৎসাহিত কৰিব পাৰে আমাৰ উম উঠি অহা প্ৰজন্মখিনিক যতে চৰকাৰে উৎসাহিত কৰিব পাৰে সেইটো চৰকাৰে দায়িত্ব লোৱাটো দৰকাৰ।
উম উম।
সেইটোয়ে আৰু তাকে তোমাৰ লগত অলপ আলোচনা কৰো। অসমখনৰ কথা নিবনুৱা সমস্যাৰ কথা অলপ ফোনটো কৰিলোঁ বহুত চিনিকিবও পাৰিলোঁ তোমাৰ ভাল লাগিল।
উ ভাল লাগিল তোমাৰ লগতো কথা পাতি ভাল লাগিল।
উম এতিয়া ৰাখো বাৰু হা। এতিয়া ৰাখো।